অ'।
হেল্ল'।
হেল্ল' উম।
কি কৰিছা?
এনে আছোঁ। তুমি?
ময়ো এনে বিচনাতে আছোঁ।
অ'। উম। অ', অ'।
বাকী হু কালি ৰাতি কি ভাত খালে নে নাই?
অ' খালোঁ।
কিহেৰে?
তুমি?
মই কালি চাই বাই। কালি ঘৰলে আছিলোঁ, গলোঁ ঘৰোৰপা আহিলোঁ। কালি মই ঘতৰপৰা আহিলোঁ, তাৰপিছত আহোঁতে ফ্ৰাইড ৰাইচ লৈ আহিলোঁ।
অ'।
তাৰপিছত সেয়া খালোঁ যে ভাত খোৱা মন নগ'ল।
অ', অ', অ'। হয় নেকি?
অ'।
তাকে।
হা
তাকেহে বো
অ
বেছিকৈ এইবোৰ বাহিৰা বস্তু খোৱাতটো বেয়া ক্ষতি
মই বেছিকে তেনেকে নেখাও কালে মই ঘৰৰ পৰাই আহিছো ন ভোক লাগিছিলে
অ',।
ন হোষ্টেলৰ ভাতটো দেৰিকে হ'ব।
অ'হ।
সেইকাৰানেহে
উম।
উম।
আৰু কোৱা।
এঘ
হম।
ঘৰৰ চবৰে ভাল।
উম ভাল ভাল তোমাৰ মাততো বহুত লাহে লাহে আহিছে।
এতিয়া।
এতিয়া ডাঙৰকে আহিছে।
ক মই আহোতে
উ, অ'।
তেওঁলোকৰ ঘৰলৈএপাক যাম বুলি ভাবিছিলো যোৱাই নহ'লে।
কৰলে।
অহা আগত তোমালোকৰ ঘৰলৈ এপাক যাম বুলি ভাবিছিলোঁ।
অ',।
যোৱাই নহ'লে।
এ সোনকালে গৈছে যে সুৰ মুৰ হয় ন।
উম সেইটোৱে।
নোহোৱাতেন আহিব পাৰা।
অ',।
উ, একেবাৰে মূৰ্গীয়ে দাক দি পেলাই গম পোৱাই আছে ৰাতিপুৱা হল উঠ।
হা।
তেওঁলোকৰ ঘৰৰ মূৰ্গী দিছিলে বেলেগৰ।
আমাৰ ঘৰৰ।
উম সে
না
উম।
তোমালোকে যে বহুত বুঢ়া মন্দিৰে আছিল কি হ'ল?
সেইটো কেইদিনমান আগতে ময় থাকিল অ'। মৰি আছিলে।
উম, কিমান বছৰ হৈছিলে?
তাৰ কমচেকম চৈধ্য বছৰ মান হৈছিলে। তাকো লাষ্টত তাৰমানে সেই বুঢ়া হৈ পেলাই আৰু বস্তু খাব নোৱাৰা হৈ মৰিলৈ যাওঁ
নাখাই নাখাই মৰিলে?
নাখাই নাখাই মৰি থাকিলে, অ' মৰোতে। আছে এটা, হে তাৰ ভাগৰ পোৱালিকে বহুত ধুনীয়া আছে। তাককে অলপ লাহেকে অকমান লাহেকে পুখুৰীফাললৈকে যাব লাগিব।
কিবা কাম আছে?
আজি মাছ ধৰিম বুলি কৈছিলে। মাছ ধৰিম বুলি মানুহ অহা কথা আছিলে। উ?
তইতো মীন পালন কৰা।
উম। সেইটো মই আগৰ পৰাই আমাৰ ককাৰ দিনৰপৰাই আমাৰ সেইটো ব্যৱসায়। কি মানে এতিয়া ধৰা নহয়।
মাছৰ ধৰিব জানা নে নাই?
হু?
মাছ ধৰিবলে জানা নে নাই?
মানে?
হে?
মাছ ধৰিবলৈ নাজানিলে মানে?
নিজে ধৰা নে নাই?
নিজে ধৰো নে নাই? তুমি কিহৰ কথা কৈছা, তুমি জাল মাৰি পেলাই ধৰাৰ কথা কৈছা নে? বৰশী দি উঠাৰ কথা কৈছানে
জাল মাৰি।
জাল মাৰিব মই নাজানো।
তা তুমি কিহেৰে ধৰা।
হু?
অলপ দিনা আগতে যে ছামী মাছখিনি যে আনিছিলা। এই তেলি আছোঁ ক'ক।
উম।
সেইখিনি কেনেকে আনিছিলা?
সেই তেল মাছখিনি, ফাৰ্মৰ মাছখিনি মই তোমাৰ পানী সিঁচি পেলাইহে আনিছিলোঁ।
পানী গোটেইখিনি পানী সিচি দিছিলা নেকি?
অলপখিনি সিচিলোঁ তাৰপা তোমাৰ আঠুৱা এখন আছিলে
আহ,
আ ধুৱা খ ট আনিছিলো
উম,
উম, উম, হম উম, উম, অ',
বাকী সজটো চাৰটা কি হব?
শিক কোৱা?
চাহটাহ কি হব?
অ', বনাব লাগিব খাম আৰু
অ', নিজ
উম, নিজে
উম, উ
মুখন ধুই লওঁ ব চাছ ধই লওঁ
হা
মুখখন ধুও ব্ৰাছ চাছ কৰোঁ
আ আ চল আজি ম আমেজন ই
উম,
ক্লাছ টেছো ল'ব
অ', অ' কি চাব্জেক্ট হ
উ কি সৰু পৰা
আহ উ, উ
কি কৈছা?
শিশুৰ ওপৰত ল'বনো?
অ ', অ',
উম মানে কেনকে কি? প্ৰশ্ন বিলাক কেনেকুৱা আহিব?
তাৰমানে শিশুৰ কেনেকুৱা বেমাৰ হয় শিশুৰ তাৰ মে একটু বেমাৰাত কি হয়
হম,
তেওঁলোনোবাক ভাল যেনেকে কৰিব পাৰি
অ',
তেওঁলোকক কেনেকে চফা কৰি ৰাখিব পাৰি
অ', হয়, উম, আৰু
হা,
সেই গোটপদ লব
অ সতিাল কয় আৰু
উম,
বেমাৰ বিলাকৰ বিষয়েও লব
হম। উম।